হেল্ল' অ কোৱা? এয়া মই ভাত বনাইছো। তুমি?
মই এনেই আছো।
অহ অ ঘৰত আছানে আজি? ভাত মানে এই দিনত মানে আমি খোৱা নাই।
অ অ।
তাৰপিছতে সেই। সেই কাৰণে বোলে সোনকালে বনাও।
উম উম।
ঘৰতে আছা নে আজি।
ঘৰতে আছো বাৰু এতিয়া যাম আৰু। অকমান দেৰিকে, ভাত কিহে বনাইছ?
ভাত দালি তাৰপিছতে আলু গুটি ভাজো। সেইয়াই আও।
উম-উম। মাহঁতৰ ভাল নে?
মাহতে ঠিকে আছে। তেওঁলোকৰ মাহত ঠিকে আছে?
উম -উম ভালেই।
ফিল্ডলে আহিছানে?
ফিল্ডলৈ যোৱাই নাই আৰু পানী ঢেৰ হৈছে যে বৰষুণ দি আছে এইকেইদিন।
অঁ। আজি যে আবেলি বেলা কি বতৰ পাতিলে অ যিজাক বৰষুণ দিলে।
তাকেহে মোৰ যে ভয় লাগে ইমান ডাঙৰ ডাঙৰকে গাজ
উ গাজনী মাৰিলে আজি। কালি গাজনি মাৰিলেহে মোৰ ভয় লাগে অ।
অ সিদিনাযে এয়া।
আজিকালি মোৰ গাজনিলে যিমান ভয় লাগে।
উম উম মই যেন মোবাইল অফহে কৰিছো দেই।
মোৰ বহুত ভাল লাগে গাজনী মাৰিলে আজিকালি
উম
এইটো মই ভাবি আছিলো আজি ভাবি কলেজৰ পৰা শুনি ভাবি আহি আছো অ ফিল্ডলৈ যাম অ এনেকে এনেকে বুলি । তাৰপিছতে মই হেৰি মেইন ৰাস্তাৰ পৰা এতিয়া আমাৰ গাওৰ ফালে সোমাইছো। বতৰটো দেখিছো গোটেই কোলা মলা ম বোলো চেছে আৰু গোটেই ক'লা মলাহে কৈ আহিলে আজি বৰষুণ দিব । ভালকে দিব বুলি ভাবিছ সেই ভাল । চে ঢেঁকণি চেকনি মাই মে
তাকে
ৰাতিপুৱাও বৰষুণ সেয়া ৰাতিপুৱা বৰষুণ নাই দিয়া বাৰু কিন্তু
এক নাই দিয়া অ
কালি ৰাতিপুৱা দিয়াৰষুণীয়াকে গোটেই ফিল্ডখনত গোটেই দৰকে পানী কৰি থলে । এ
উ আৰু ৰাতিপুৱা ফিল্ডত পানী নাই বুলি কৈছেচোন
অ অ নাই যদি চাগে গোটেই বোকা চোকা চাগে গোটেই চাগে বোকা চাগে উম অলপ মানে আৰু উ পানী শুকোৱাৰ পিছত কেনেকুৱা থেপ থাপ হয় জানো নহয় স' বা বানপানীৰ মাজতহে ডাঙৰ হোৱা আমাৰ এইফালে কি হয় জানে না আগতে বাৰিষা প্ৰত্যেকবাৰে মানে মাথা বিভাগে
আহ
আমাৰ ঘৰবোৰত চবতে পানী হয় আজিকালি সে অকনমান কমিছে আৰু ।
উম
ভাত বনাই আছে নে মায়ে
মায়ে ভাত বনাইছে নেকি
অ গম নোপোৱা
উম
তাকে এ গাখীৰৰ লিটাৰ আশী টকা হ'ল গম পোৱা এয়া গাখীৰ ।
কি
অ তাকে আমাৰ ঘৰত অ আজি আমাৰ ঘৰত যিখিনিহে গাখীৰ নষ্ট হৈছে কালি নষ্ট হৈছে আজি নষ্ট হৈছে খোৱা মানুহ নাই এনেই হ'লে খাবলৈ মন যায় মোৰ কিন্তু এতিয়া ঘৰত যে খাবলৈ মন নযায় দেখি থাকিল দে উম এই ৰাতিপুৱাতে হ'লে মানে পনিৰ বনাই পেলাইও পাওঁ। কিন্তু এতিয়া নেমু ডেঙও নাই হ'ব, পনীৰবোৰ বনাই পেলাবলে।
তুমি কি কি বনাব জানানো?
ভাল আছে। এনে বাকী চবেই বনাব জানো মই। চব বনাব জানো।
মিঠাই চিঠাই কিবা কিবি?
পেৰা বনাব পাওঁ আও। পেৰা আকৌ কালাকান
উম উম।
বাকী ফাষ্ট ফুডো বনাই দিওঁ আৰু।
অ।
ম'ম' চ'মো বনাই পোৱা নাই কিন্তু চাওমিন টাওমিন বনাব জানিম।
উম সেইবোৰ ইমান বেছিকে খাই নাথাকিবা আৰু।
নাই খোৱা নাই খোৱা মই বহুত দিন হ'ল সেইবোৰ বস্তু নোখোৱা। বহুত দিন মানে বহুত বেছি দিনে হ'ল আগতে ৰুমত আছিল নহয় তেতিয়া কিন্তু খুব খাইছিলো।
অ তুমি ৰুমত আছিলা নি?
বছৰৰ ৰুমত আছিলা মানে
অ অ।
তেতিয়া খাইছিলো। কিন্তু এতিয়া, মানে তেতিয়াও খাবলৈ থাকিলে চানা মানে ঘৰৰ পৰা এটা হিচাপত পইচা দিয়ে যে। ইমান খোৱা মেলা নহৈছিলে কিন্তু প্ৰথম কেইদিন যেতিয়া কলেজলৈ গৈছিলো, তেতিয়া মানে ফাষ্ট ফুড মানে খোৱাতটো মানে একদম হবি হৈ পৰিছিলে আও। তাৰপিছত ৰুমত থকা পা এটা হিচাপো হিচাপলো আহিলে যে আও নাতে পইচা খোজ আৰু ৰুমত থাকিলে ইমান বেয়া লাগে পইচা ঘৰলৈ অকল পইচা খুজিও ফোন কৰি থাকিব লাগে। বেয়াও লাগে। সেই তেনেকে মানে কেতিয়াৰ পৰা অলপমান ফাষ্ট ফুড বহুতেই কমিলে মানে আৰু।
অ মই সেই আগতে হোষ্টেলত থাকো থাকোঁতে মানে খাইছিলো বাৰু বহুত। খাইছিলোঁ।
আহ।
ওলাই আহিলেই খাওঁ আমি। আৰু তেতিয়া এই হোষ্টেলত কেনেকুৱা জনাই আও। ৰাতিপুৱা মৰ্ণিং ভাত দেৰিকে দিয়ে। সফালে কলেজত দেৰি হৈ যায়। ক
আহ । মই মেগি খালো ৰুমত থাকোতে মই ৰুমত থাকোতে মেগি খালো।
অ মেগী আমাৰ এই কেন্টিনত বহুত ধুনীয়াকে বনাই যে। কেণ্টিনত মানে কলেজত। কেণ্টিনত আৰু তাত বহুত ধুনীয়াকে বনাই তাতে খাওঁহি আহি।
হেই এইটো বোলে উ মই আগতে আমাৰ ৰুমত গোটেই কেইজনীয়ে মানে আমাৰ ৰুমত আমি এনেই দুজনী থাকো পিছে আৰু এটা ৰুমত দুজনী থাকে আমাক গাঁৱৰে সেতে কি কৰে জানা মেগি জ্ঞান দিলে মানে মোকে বনাব দিয়ে মেগী আৰু মাংস সেইকেইটা বস্তু অকল মোকে বনাবলৈ দি থাকে মানে।
তুমি ধুনীয়াকে বনোৱা ন।
সেইকেইটা কছানে বনাব জানো মই ফাৰ্ষ্ট টাইম মেগী বনাব নাজানো জানা নাই। ফাষ্ট যাও ন তাৰপিছতে আমাৰ মোৰ লগৰে চেঙে একেলগতে পঢ়াই নে এদিনাখন মোৰ ৰুমলৈ গ'ল মানে প্ৰথমতে আৰু মেগী আৰু দিম ল গ'ল তাৰপিছত তাই মই বনোৱা ষ্টাইলতটো দেখিয়ে গম তাই মোক সুধিছে দেই তই মেগী কি বনাব নাজানো ন তেনে বুলি কৈছে। খামদি ছোৱালী যেনিবা তাই। তাৰপিছতে মই বোলো মই নাজানো সচাকে তেনেকে বুলিছো তাৰপিছতে নেক্ এদিনাখন মই তাইক কলো বই আজি আমাৰ তাত মেগী খাব যাওঁ বুলি। তচ তাই মেগী খাব গোৰা সেইদিনাখন টো ধুনীয়াকে বনাই দিছো তেতিয়া মোক কৈছে তই শিকিলি মানে। ন নব টক কোৱাদিনাখনৰ পৰা মোৰ ঈগত লাগি গ'ল। ব
অ এদিন আমাকো মাতিবা দেই খাবলৈ।
মই এতিয়া পাস্তা চাস্তা চব বনাব। জানো। মানে হেৰি এইটো হয় দ তাইহেতে সেইটো নহয় মই সেই ক ভাল লাগিছে যে মই শ ল মানে পাঁচতা চাস্তা মই এইবোৰ বস্তু খাই পোৱা নাই এনে পাঁচটা চাছটা সেইবোৰ নিজে বনাইহে খাইছো।
উম
পাস্তা আনিলো মাজতে ঘৰতে চবেই একেলগতে খালে ভাল লাগে ন মেগ মেগ আৰু পাস্তা বনাল নহল লগতে, কিন্তু মই পাস্তাটো খাই ইমান ভাল নাপাওঁ মেগী য়ে ভাল পাওঁ
একে
অ পাস্তাটো ইমান ভাল নালাগে
উম
বাকী পঢ়া শুনা কৰিছে
মই খাও বাৰু আগতে মই আগতে খাওঁ বাৰু এই আজি আজিকালি একেবাৰে বন্ধ কৰি দিছো
কি বস্তু আহ
ফ ফুড বিলাক
উম
সেই মন নক দিছো
নাখাও ইমান বেছিকে অ কাতচিত কেইটাবা খাব মন যায় দেইটো মছা নকওঁ মানে আৰু ক'ৰবাত গ'লে কেতিয়াবা খাব মন যায় আৰু ইমান বেছি একেৰাহে খানিলেহে বেয়া হ নাই কেতিয়াবা কাট খোৱা আৰু বেলেগ কথা উম আমি কি খাওঁ ঘৰৰ অকল আলুত দালিহে খাওঁ ইমান বেছি মচলাজাতীয় বস্তু একো নাখাওৱে চোন
উম
কেতেবা কচিৰে খোৱা হয় আৰু উম বাকী নহয় চব আহ
পঢ়া শুনা চলি আছে নে উ
পঢ়া শুনা অ মানে ইট কাটি তাটি মোৰ এইকেইদিন যে পঢ়া শুনা ম নে একেবাৰেই হোৱা নাই এতিয়া মা অসুবিধা বুলি এয়া ভাত পানী বনাব লাগে ললো এ কিবা এটা হৈছে অক কিবা ফোনটো গাইছে চাই থাকো পঢ়া শুনা ভাল
উম উম
পঢ়া শুনা একো এ হোৱা নাই ত ফোনটোতে সোমাই থকাৰ নিচিনা হৈছে।
মোৰ সেয় কি আৰু
আজি ৰাতি বৰষুণ আহিব।
মোবাইলটো আৰু বেছি চোৱা হয় আৰু উম আজিওম আগবেলাৰ ইমান গৰম দিছে তাৰ পিছতে ইমান ডাঙৰকে বৰষুণ ।
কি ফাটি ফুটি ৰ'দ উলাইছিলে দেখিছিল নে আগবেলা ।
অ ৰাতিপুৱা
উম এ মই কলে
আজি আবেলি যাব। বা আৰু ধৰিবলে
উম
ত য প ৰ'দ দিছে ঘৰৰ ওচৰত পাব হৈছে একদম বতৰ দেখিছ একদম কলা হেল্ল' উ হেল্ল' হেল্ল' হেল্ল'